নমস্কাৰ ছাৰ নমস্কাৰ কি খবৰ
মোৰ ভাল তোমাৰ
ভাল ভাল ভাল
উ মই ভাবিছিলো আজি অ মই ভাবিছিলো আজি আমি কিতাপৰ গুৰুত্বৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিছিলো
অ কৰিবও পাৰে কৰিব পাৰে বহুত ভাল বিষয়টো
উম এনে তুমি কেতিয়া কিতাপৰ বিষয়ে কি তাৰমানে কিতাপৰ গুৰুত্বৰ বিষয়ে তুমি কি ক'বলৈ ক'ব বিচাৰা তাৰ মানে
কিতাপৰ গুৰুত্ব সবৰে কিতাপ বহুত বহুত জৰুৰী আৰু কিতাপ এখন পঢ়িব বি বাহিৰে কিতাপ হওক বা আহ পাঠদানৰ কিতাপ হওক বা এখন মানে যদি এ এজন মানুহে যদি অকলশৰে থাকে গদি এ মানে এদিনতো কিতাপখনে মে বহুত সাৰথি হয় তেওঁৰ কিতাপখনে কিতাপতে বহুত লিখিব পাৰে মানে উ কিতাপ বহি লিখি থব পাৰে কিছুমান নিজৰ মনত আহা সেই অহা খিনি সেইখিনি জেগা সেইখিনি এখন কিতাপ আকাৰে প্ৰকাশ কৰিব পাৰি লিখক সমূহেতো সেনেকুৱাই কৰা দেখা যায় সেইখিনি জানো
অ
তেওঁলোকৰ স্মৃতি তেওঁলোকৰ আহ আৱেগ অনুভূতি সমূহ এখন লিখি থৈ সেইখনে কিতাপ আকাৰে প্ৰকাশ কৰে সেইখিনি, মানুহে ভৰে কিমান আনন্দ লাভ কৰে।
উম! অ হয়।
তোমাৰ মতে কেনেকুৱা নাই কি ভাব।
মোৰমতে মোৰ মতে কিতাপৰ কে গুৰুততো এনেকুৱা এনেকুৱা এটা বস্তু যি তুমি চোৱা এজন মানুহে যেতিয়া এটা ৰুমত অকলশৰে থাকে বা তেওঁলোক কোনো তাৰমানে সময়তটো নাইকিয়া কৰিবলৈ কোনো এটা কাম বা কোনো এটা হেৰি নাথাকে তেতিয়া তাৰমানে তেওঁ এখন কিতাপৰ কিতাপৰ দ্বাৰাই তাৰমানে সময়খিনি কটাব পাৰে। যেনে এ এজন মানুহে যেতিয়া ভাল এজন মানুহ হব বিচাৰে তেওঁ কিতাপৰ জ্ঞান থকাটো অতিকৈ জৰুৰী। তেনেকৈ চাবা এযোৰ তেনেকৈ চোৱা তুমি কেতিয়াবা যদিন এটা বন্ধ কথাত অকলে আৱদ্ধ হৈ থকা তেতিয়া তুমি তোমাৰ কৰিবলৈ কাম একো নাথাকে বা তোমাৰ সেইটোয়ে নহয় যে কোনোবা এজন মানুহ মানুহৰ মনৰ যদিন মনৰ মনৰ মনৰ যদিন উম তাৰমানে মনৰ বেজাৰ বা মনৰ মানসিক কষ্ট কষ্ট তাৰমানে কষ্ট থাকে তেতিয়া তাৰমানে সেই মানসিক কষ্টৰ পৰাই নিজকে তাৰমানে আঁতৰাই আনিবলৈ কিতাপ পঢ়া অতিকৈ জৰুৰী তেনেকৈ তুমি তেনেকৈ এজন ব্যক্তিয়ে যেতিয়া মা নিজৰ মানসিক কষ্ট বা দেহা তাৰমানে কিছুমান এনেকুৱা বস্তু আছে, ন যি আমি তাৰমানে কাকত অ কাকো তাৰমানে হেৰি কৰিব নোৱাৰো তাৰমানে তেতিয়া আমি সেই কিতা কিতাপ পঢ়িয়ে তাৰমানে নিজৰ মানসিক কষ্টটো তাৰে দূৰ কৰিব পাৰো এনেই তুমি কি ত কিতাপ এখন তাৰমানে কেনেকুৱা ধৰণে তাৰমানে বা কিতাপৰ পৰা আমি যিবোৰ গুণ তাৰমানে পাওঁ সেইবোৰ তাৰমানে আমি সেইবোৰ আমাক তাৰমানে কিহৰ ওপৰত তাৰমানে এনে হেৰি কৰা বুলি ভাবা তুমি তাৰমানে
কিতাপ এখন যদি পঢ়া যায় তেওঁ পাঠকৰ মানে যোনে পঢ় তেওঁৰ মনত মানে এটা মানে ইচ্ছা ইচ্ছা ইচ্ছা জগাব লাগে যে আৰু পিছলৈ য যে গোটেই কিতাপখন মান সম্পূৰ্ণ সম্পূৰ্ণ কৰিব পাৰো। এক মানে ৰহস্যয়ময় ৰহস্যময় কৰিব লাগে এবাৰ সোমাই গলে আৰু মানে সেইটো সোমাই যাব খোজো আৰু মানে এ অৰ্থ বুজিবকে হ'ব লাগে কিতাপৰ শব্দ মানে যদি কিতাপৰ যোনে লিখে লিখক এ বা লিখকে লিখে এ যদি কিতাপৰ মানে শব্দবলাক ভালকে স্পষ্ট হব লাগে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয় ।
এনে তুমি কিতাপৰ গুৰুত্ব বুলি ক'লে তাৰমানে কিতাপৰ এখন কিতাপে আমাৰ তাৰমানে জীৱনটো কেনেকে তাৰমানে সলনি কৰিব পাৰে । তুমি সেইটো কি বুলি ভাবা ।
এখন কিতাপে যদি কব ক'ব যদি লাগে ত এখন কিতাপ এখন পঢ়াৰ লগে লগে তাত অহ তাত কোনটো লাইন কৃষক সকলো মানে মানে সকলো অৰ্থ অৰ্থ থাকে কিতাপৰ যদি চাব খোজা যায় যেনেকুৱা অহ ধৰা অহিংসাই পৰম ধৰ্ম মহাত্মা গান্ধীৰ মহাত মই সেইটো বানি এখন প্ৰ্যাবাসত যদি কিতাপ এখনত প্ৰকাশ পোৱা প্ৰকা এখন কিতাপতে আমি দেখা পোৱা যায় কিতাপ এখনতে ত তেওঁ যোন অসংখ্যাই প্ৰাম ধ হিংসা প্ৰকাৰে নহয় অসিংখ্যাই লগাইদি গোটেই জিকিব পাৰি গোটেই যিকোনো উপায়ৰে তেতি তেওঁ সেই তাতে তেওঁলে এৰ দি দিছে মানে কিতাপ এখনতচ যে সকলোৱে পঢ়ক তাৰপিছত আৰু আৰু যদি উদাহৰণ দিব পাৰে যে এজন শিক্ষক এ মোম্বাতিৰ নিচিনা যি সকলোকে স সকলো সকলো পো পোহৰাই তুলে আ
পঢ়াই নিজে তাৰমানে নিজে আন্দাৰত থাকি সকলোকে পোহৰ বিলাই ফুৰে তাৰমানে সেইটোৱে
এ তিতা এখন প্ৰকা পাইছিল সেই বাইক হেৰি সেইব মুখেদিও প্ৰকাশ কৰিব পাৰি কিন্তু কিবাকয় যে যেন জোৰ মানে বহুতো বহুতো লোকে সেই পঢ়িব পাৰে আজি য পিছলিকেও মানে পিছৰ বহুত ইতিহাস যুৱক যুৱতী বা নৱপ্ৰজন্ম পঢ়িব পাৰে
উম এনেই তুমি তোমাৰ মতে এজন ছাত্ৰই এযদিন এখন কিতাপ পঢ়ে বা তাৰমানে এখন কিতাপৰ পৰা এজন ছাত্ৰ কেনেকুৱা তাৰমানে এটা তাৰমানে হেৰিত তাৰমানে জীৱনত তাৰমানে লাগত তিয়াল তাৰমানে তুমি কি বুলি ভাবা যেনে চোৱা তুমি এজন তুমি এজন ছাত্ৰ মই ক'লো তুমি এজন ছাত্ৰ তুমি এখন কিতাপ পঢ়িছা কিতাপ পঢ়িছা সেইখন কিতাপৰ পৰা তুমি কেনেকুৱা তাৰমানে ধৰণৰ তাৰমানে জ্ঞান বা কেনেকুৱা ধৰণে তাৰমানে তুমি সেই প সেইটো পাব পাৰা তাৰমানে
এখন কিতাপৰ পৰাঢ় মানে মোৰণ মানে যে উ মানে ভৱিষ্যত জীৱনটো কৰিব কৰিব কিছুমান কিতাপ থাকে কিছুমান মানে কিতাপ থাকে ধৰা আহ ভৱিষ্যত জীৱনলৈ কেনেকুৱা কি হয় বা কোনো এজন মানে এজন ধৰা তাতে যদি চিটো মানে মনতেতো কল্পনা কৰিলে ন এজন লে লেখকে যে ইটো মোৰ লগত হোৱা উচিত ইটো মোৰ লগত হোৱা উচিত ত যদি কিতাপ এখন পঢ়াৰ লগে লগে যদি সেইটো মানে নিজৰ লগৰে যদি কল্পনা কৰি লয় কল্পনা কৰাৰ পিছত কেতিয়াবা কি কিছুমান নিজৰ লগত মানে বহুতো মিল খোৱা দেখা যায় পাঠকৰ একেলগে হোৱা দেখা যায়
সেইটো হয়
তোমাৰ মতে এ কেনেকুৱা মানে কি কি অনুভৱ কিতাপ এখন পঢ়া মানে যদি কিতাপ এখন তুমি যদি পঢ়া আৰু পঢ়াৰ পিছত তোমাৰ অভিজ্ঞতা কেনেকুৱা হ'ব লাগে
সবাই সাব মোৰ মতে হ'লে এনেকুৱা যে আমাৰ সেই ছাত্ৰ ছাত্ৰ সকলৰ বাবে ছাত্ৰ সকলৰ বাবে তাৰমানে ছাত্ৰসকলৰ বাবে কিতাপ তাৰমানে কিতাপৰ জ্ঞানতটো আটাইত কৈ জৰুৰী। কিয়নো চোৱা, এজন ছাত্ৰ এজন য জীৱনত যে সফল হব লাগে তেওঁৰ স কিতাপৰ জ্ঞান থকাটো অতিকৈ জৰুৰী, যেনে ছোৱা তুমি এজন ছাত্ৰে তাৰমানে, এজন ছাত্ৰে তাৰমানে হেৰি জীৱনটো তাৰমানে সফল কৰিবলৈ তাৰমানে কিছুমান এনেকুৱা কিতাপ আছে যিবিলাক তাৰমানে তুমি নিজেছো এজন মহাত লগৰ অ' মহৎ তাৰমানে মহান মানুহৰ তাৰে জীৱন জীৱনত তাৰেমানে হেৰি জীৱন পৰিচয় যেনে জীৱনৰ ওপৰত যিবিলাক কিতাপ লিখা হয় ন সেইবিলাকে তাৰমানে এজন তুমি নিজে চোৱা এজন তাৰমানে চবত চে তাৰ মানে হেৰি তাৰমানে এজন দুষ্ট, দুষ্ট ল'ৰা যদিন বা ক'ত তাৰমানে কামত তাৰমানে ভাল নোহোৱা ল'ৰা এজনে যদিন এখন যে ভাল কিতাপ যদিন পায় বা সেই কিতাপখনৰ যদিন জ্ঞানবিলাক যদিন নিজৰ নিজে এদিন আকোঁৱালি লয় বা পঢ়ি কিনে যদিন জ্ঞান বিলাক তাৰমানে উম, তাৰমানে জ্ঞান বিলাক যদিন হেৰি কৰি লয় তাৰমানে আগ্ৰহ তাৰমানে তোক কি বুলি কয় তাৰমানে জ্ঞান বিলাক লয় যদিন তাৰ ফলত তাৰমানে সেই মান সেই ল'ৰা জন তাৰমানে বহুত দিশ বহুত ভালে তাৰমানে আগবাঢ়ি যাব পাৰি যেনে চোৱা মহাত্মা গান্ধীৰ মহা-মহাত্মা গান্ধীৰ জীৱনী, মহাত্মা গান্ধীৰ জীৱনী আছে, বাণীকান্ত কাকতি।
হয়, এনে তুমি কি, কি, কি কিতাপ পঢ়িছা এনে এতিয়ালৈকে? অকণমান ভাল ভাল কিতাপত নাম পাব পাৰিবা, কি কি পঢ়িছা?
এতিয়ালৈকে পঢ়িছো বাণী মহা তাৰমানে মহান লোকৰ তাৰমানে জীৱনী। যেনে শং কৰ মই পঢ়িছো শংকৰদেৱৰ আৰু শংকৰদেৱৰ তাত বাণীকান্ত কাকতিৰ জীৱনী আত্মজীৱনী তাৰপিছত মহাত্মা মহাত্মা গান্ধীৰ তাৰমানে মহাত্মা গান্ধীৰ আত্মজীৱনী তাৰপিছত উম সৰ্বপল্লী ৰাধাকৃষ্ণণনৰ আত্মজীৱনী পঢ়িছো
আৰু তুমি এ এখন পঢ়িছা নেকি কিতাপ মানে অ অসীমত যাৰ হেৰাল সীমা কিতাপ খন পঢ়িছানে তুমি?
সেইখন পঢ়ি পোৱা নাই। মই তাৰমানে উ বেছিকৈ তাৰমানে জীৱনী বিলাক পঢ়ি কিনে ভাল পাওঁ। মানে মোৰ মতে তেওঁলোকে তাৰমানে কেনেকে তাৰমানে জীৱনটো তাৰমানে ইমান ক সৰুৰে পৰা কেনেকে তাৰমানে জীৱন বিলাক তাৰমানে গঢ় দিছিল, তাৰমানে নিজৰ জীৱন বিলাক কেনেকে আগবঢ়াই নিছিল বা কেনেকে তাৰমানে ভাল দিশলৈ গৈছিল তাৰমানে কেনেকে কি কৰিছিল ছিল বা কি লিখিছিল, যেনে মই শংকৰদেৱৰ কথাকে কওঁ তেওঁ ইমান কম সৰু কম সৰু কালতে তাৰমানে তেওঁ চোৱা, তেওঁ সৰু ইমান সৰুতে ক খ আকাৰ ইকাৰ নিশিকাকে তাৰমানে কৰ এটা গীত ৰচনা কৰিছিল, কৰ তল কৰ তল কমল দল নয়ন
তেওঁৰ প্ৰথম এইটো বাৰ বছৰ বয়সতে।
বাৰ বছৰ বয়স, শিক্ষাত তাৰমানে গ্ৰহণ কৰিয়ে তাৰমানে ক খ অ আ শিকিয়ে তাৰমানে এইটো গীত লিখিছিল। তেনেকৈ তেওঁ কম কিছুদিনৰ ভিতৰতে চাৰি বেদ চৈধ্য শাস্ত্ৰ আঠ পুৰাণ জ্ঞান লৈছিল। এইবিলাকে তাৰমানে এজন মহান লোকৰ জীৱনী পঢ়াৰ লগে লগে আমি তেওঁ তাৰমানে কেনেকে তাৰমানে জীৱনটো আগবঢ়াই নিছিল তাৰ বিষয়ে তাৰ মানে জানিব পাৰি। সেইকাৰণে তাৰমানে।। তুমি ময়ে বোলে নহয়। যিমান।। অ সেইকাৰণে তাৰমানে কিতাপ পঢ়াটো জৰুৰী।।
অ ভালেই হ'ল বহুত কথা জানিব পাৰলো আজি।
উম মোৰো আজি তাৰমানে তোমাৰ পৰাই জানি ফেলাই ভালেই। কিছুমান এনেকুৱা কথা উম উম দিয়া দিয়া ঠিকে আছে। অ পিছলৈ লগ পাম আৰু অ ধন্যবাদ। ধন্যবাদ দিয়াতে। উ